হেল্ল।
হেল্ল'
অ।
অ শুনা পাইছানে?
অ শুনিছো শুনিছো।
অ কি কৰি আছা?
এ কি কৰিছা মানে, মানে কি হ'ল আজি বহুত গৰম উঠি আছিলে।
অ অ অ অ।
ছত মানে অকমান আবেলি খেলা-ধুলাও কৰি দিলো। তাৰপিছত মানে বহুত গৰম উঠিলে, গৰমত- বোলো নাই ইমান গৰম উঠিছে মো ঠাণ্ডাই কিবাটা খাওঁ। তাৰপিছত দোকান এখনৰ পৰা মই কল্ড ড্ৰিংকছ এটা আনি খালো। খোৱাটো খালো, এতিয়া গেছ ওলাব বুলি ভাবিছিলো কিন্তু
পেটটো নে।
অ' তুমি এই আচলতে কি গম পাইছা নাই তুমি কল্ড ড্ৰিংকচটো আচলতে খুব কমকৈ খাব লাগে মানে। তুমি ধৰি লোৱা এতিয়া। তুমি চাগে সৰহকে খাই দিলা চাগে।
হয় - হয়।
মানে তোমাৰ ধৰি লোৱা অকমান যদি খোৱা তেনেহলে অকমানটে তোমাৰ এ' তোমাৰ গেছ। টো উলিয়াব পাৰে, আকণমন যদি। খোৱা তেনেহ'লে গেছটো উলিয়াব পাৰে দেই। সেইটো উগাৰু উগাৰু আহে। হে ন' উগাৰটো আহিলে ভালেই বাৰু। এ কিন্তু তোমাৰ যদি তুমি সৰহ। সৰহ কে যদি খায় দিয়া কিন্তু তোমাৰ অপকাৰ কৰিব।
মানে এতিয়া মই প্ৰমাণ পাইছো আও প্ৰমাণ। এবাৰ হৈছে।
হয়। অপকাৰ অপকাৰ অহা ত মানে আচলতে আমাৰ বস্তুতটো ইমান ভাল বুলি ক'ব নোৱাৰো কল্ড ড্ৰিংক্সটো। কাৰণ কল্ড ল্ড্ৰিংক্সটো কেনেকুৱ ধৰণৰ বস্তু তুমি গম পাইছা নাই? কল্ড ল্ড্ৰিংক্স টো আচলতে এটা চেনিৰ মিশ্ৰণ হয়। চেনি পানী এইটো আছ চলতে আমি চেনি পানী বুলিয়ে কব পাৰো। চেনি পানী তাত লাচ কালাৰ এড কৰা থাকে আৰু তাৰ অ' তাৰ লগত প্লাচ তোমাৰ কিছুমান কেমিকেল দিয়া থাকে যাৰ। ফলত তোমাৰ কল্ড ড্ৰিংকছ টোৰত মানে কিবা খুলি দিয়াৰ লগে-লগে ঠাণ্ডা কৰাৰ পিছত ফ্ৰিজ-ফ্ৰিজত ৰখাৰ পাছত তোমাৰ কি হয় তাৰ পৰা ফেন-ফেন ওলাই আহে। গতিকে সেই অ সেই কেনেধৰণে তোমাৰ কল্ড ড্ৰিংকটো প্ৰস্তুত কৰা হয়। সেই আচলতে। কল্ড ড্ৰিংকচটো তোমাৰ খাই দিয়াৰ লগে-লগে কি হ'ব তাত। অ-অত্যাধিক মাত্ৰ, তাৰ মানে অতি বেছি গৈ ত-ত তাত কি থাকে? চুগাঁৰ এড থাকে।
হয়-হয় চুগাৰ থাকে।
অ' গতিকে সেইয়া আমিতো চুগাৰ খোৱাাতটো ইমান ভাল নহয়। গতিকে সেই তোমাৰ ধৰি লোৱা ডায়েবেটিছ থকা তেনেকুৱা ধৰণৰ মানুহৰ কাৰণেতো সেইটো অতি আচলতে মাৰাত্মক বস্তু।
মাৰাত্মক বস্তু হয়।
হয় গতিকে সেই তেনেকুৱা ক্ষেত্ৰত আমি এনেকুৱা এইবিলাক কল্ ড্ৰিংকচটো খাব নালাগে আচলতে। আৰু তোমাক ক'ল্ড ড্ৰিংকচটো খাই দিয়াৰ লগে লগে তোমাৰ কি হয় গম পাইছানে, তোমাৰ এক্সট্ৰা ফেট ফেট পায় কলড্ৰিংকচত দেই অ', ফেটছ বাঢ়ে প্লাছ তোমাৰ অহ, ধৰি লোৱা তোমাৰ পেটৰো অসুবিধা কৰিব। সেই তেনেকুৱা ধৰণৰ তোমাৰ অখু অসুবিধা হ'ব আকৌ তোমাৰ সেই কল্ড্ৰিংকছে কি কৰে তোমাৰ হৃদ যন্ত্ৰ, হৃদ যন্ত্ৰটোৰ আমাৰ এফেক্ট কৰে অলপ।
এফেক কৰে হয়।
অঁ তোমাৰ মানে শৰীৰৰ বিভিন্ন অংগত তোমাৰ হৃদযন্ত্ৰত, কৰিব তোমাৰ, আকৌ বিকতো কৰিব পাৰে তোমাৰ আৰু তেনেকুৱা ধৰণৰ মানে বহুত ভাল, ভাল তোমাৰ অ', আচলতে মেইন আচলতে, মেইন ফানচনৰ এটেক কৰে গম পাইছানে?
হয়, হয়।
গতিকে আচলতে কল্ড ড্ৰিংকচটো আমি খোৱাটো খুব কম কৰিব লাগে। তোমাৰ সেইদিনা এটা ইনঞ্চিডেন্ট হ'ল গম পাইছানে? হয়। অ'। তোমাৰ নেটৱৰ্কৰ অকণমান ইছু হৈ আছে নেকি? অ', অ', এ
অ', এতিয়া মানে আমি কল্ড ড্ৰিংচ মানে, আমি যদি কল্ড ড্ৰিংকচ খাইছোঁ বুলি কওঁ আচলতে আমি ক'ল ড্ৰিংকচ খোৱা নাই, আমি বিভিন্ন ধৰণৰ কেমিকেলহে খাই আছোঁ।
কেমিকেল খাই আছোঁ, কেমিকেল খাই আছোঁ হয়, হয় ঠিক কথা কৈছা তুমি।
তোমাৰ সেইদিনা মই তোমাৰ এটা হেৰি কেছ এটা শুনিছোঁ গম পাইছা নাই? মানে আমাৰ গাঁৱৰে এজন মানুহ দেই। গাঁৱৰে এজন মানুহ তোমাৰ, মানে সেইদিনাখন খুব বেছি গৰম আছিলে গম পোৱা নে। তোমাৰ প্ৰায় মানে গ্ৰী চেলছিয়াছ প্লাছ আছিলে মানে।
আচ্ছা, অ'।
কি হ'ল তেওঁ আচলতে অ', হাজিৰা কৰে মানে দেই মানুহজনে। তোমাৰ, গৈ মেলি তোমাৰ কাম কৰিলে তোমাৰ গোটেই দিনৰ দিনটো হাজিৰা কৰিলে। হাজিৰা কৰাৰ পিছত তেওঁ আচলতে সেই ফিফটি ডিগ্ৰী চেলছিয়াছ গৰমত গোটেই দিনটো হাজিৰা কৰিছে কিমান গৰম উঠিব, তোমাৰ খুব গৰম উঠিলে খুব গৰম উ উঠাৰ পাছত তেওঁ আহি মেলি কি কৰিলে অ', তেওঁৰ মানে খুব ঠাণ্ডা খাবলে মন গ'ল। তেওঁ যিহেতু একদম সেইদিনা খন দিনটোও গৰম বহুত, ল্লাষ্ট তেওঁ হাজিৰা কৰি আহিছে গতিকে তোমাৰ কিমান গৰম উঠিব। আৰু তোমাৰ ধৰি লোৱা তোমাৰ কাম কৰাৰ লগে লগে আমাৰ এনেও তোমাৰ তেজৰ চলাচলটোতো বেছি হয় ব্লাড প্ৰেছাৰ হাই হয়। হয় নহয়। গতিকে তেওঁ কি কৰিলে তোমাৰ ঠাণ্ডা খাবলৈ মন গ'ল। তোমাৰ অ', দোকানত সোমাই কি কৰে কলড্ৰিংকছ এটা লৈ ল'লে।
অ'।
তোমাৰ আধা লিটাৰৰ অ' কল্ড ড্ৰিংকছ এটা ল'লে খালে, খোৱাৰ পিছত আহি মেলি তোমাৰ, আহি মেলি তোমাৰ কি হ'ল ঘৰ পাইছে সি, ঘৰ পোৱা পা ত আৰু তোমাৰ বিচনাত পৰিছে। তাৰপিছত তেওঁৰ একে চাতে তোমাৰ গৰম নাইকিয়া হৈ
অ হ।
তাৰপিছত তোমাৰ ঘৰ অ ফিফটি ডিগ্ৰী চেল গৰমত তেওঁৰ ঘৰত আহি সন্ধিয়া সময়ত তেওঁ কাপোৰলৈ শুই আছে।
হয় হয়। উম।
তেওঁ এনে তোমাৰ ঘৰৰ মানুহে ভাবিলে এনে নৰ্মেল জ্বৰ উঠ উঠিছে চ' ইমান একো গুৰুত্ব নিদিলে। গুৰুত্ব নি নি দিয়ে। নিদিলে তাৰপৰা ৰাতি তোমাৰ শুলে শোৱাৰ পিছত ৰাতিপুৱা তোমাৰ ঢুকাই গ'ল মানে মানুহজন।
অহ হ।
গতিকে তুমি চোৱা এটা কল্ড ড্ৰিংচে এজন মানুহৰ আচলতে প্ৰাণো হানি কৰে
হয় হয়, প্ৰাণ লৈ ললে।
প্ৰাণ লৈ ল'লে আৰু আচলতে তুমি এটা কথা তুমি নিজৰ
তোমাৰ নিজৰ দৃষ্টিভংগীয়ে তুমি এটা কথা জানিব মানে চাব পাৰা।
হয়।
যে তোমাৰ ইমান, ধৰি লোৱা ইমান গৰমত, ইমান বেছি গৰমত আমাৰ শৰীৰ কিমান ডিগ্ৰী তেম্পেচাৰ হৈ থাকে হয় নহয় ইমান গৰমত ইমান তেম্পেচাৰ তোমাৰ মাইনাছ তোমাৰ জিৰ' ডিগ্ৰী মাইনাছ তোাৰ তাতকৈ বেছি মানে গম পইচা নাই? মাইনাছ, মাইনাছত থকা। এটা বৰফ। এ ঠাণ্ডা, মাইনাছ জিৰতকৈও তলত থকা সেই ঠাণ্ডা বস্তু বস্তু এটা যেতিয়া আমাৰ শৰীৰত ঘপককৈ পৰিব, তেনেহলে তুমি তাৰ তাই টো আচলতে কিমান ডাঙৰ বিক্ৰিয়া হ'ব তুমি এটা
হয় সেইটো এটা বহুত মাৰাত্মক ৰিয়েকচন হৈ পৰে সেইটো।
সেইটোৱে আচলতে সেইটো আচলতে মানুহে কেতিয়াও কৰিব নালাগে, গম পাইছে? মানুহে তোমাৰ কেতিয়াবা কাতচিত আচলতে খাবতো নালাগেই। ক'ল্ড ড্ৰিংচ, ক'ল্ড ড্ৰিংচ তোমাৰ ক কেতিয়াবা কাৎচিৎ খালেও, কি কি খাব লাগে, একদম পোৰা নৰ্মেলটো খাব লাগে। আৰু আৰু মোৰ হিচাপত তোমাৰ কল্ড ড্ৰিংকচৰ পৰা ইমান ধৰণৰ তোমাৰ বেমাৰ হয়। হয়-নহয়। বেমাৰ হয় তোমাৰ তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ আচলতে আমাৰ স্বাস্থ্যৰ হানি হয়।
হানি হয়, হয়।
তিকে আমি এইটো ক'ল্ড ড্ৰিংকচটো কেতিয়াও মই মানে, মই বিশেষকৈ মই ভাল বুলি প্ৰেফাৰ নকৰোঁ।
হয়, হয় এতিয়া মোৰেই! আজি ইমান গৰমত মই এতিয়া ক'ল্ড-ড্ৰিংকচ মানে
হয়।
হয়।
বেমাৰ হ'ব নিচিনা লাগিয়ে আছে।
লাগি আছে, লাগি আছে। গতিকে, সেইটোৱে তোমাৰ পানী লগাও কৰিব পাৰে আৰু তোমাৰ ঘপককৈ শৰীৰটো ঠাণ্ডা ক ঠাণ্ডা ঠাণ্ডা পৰি যায় যে ভিতৰৰ পৰা। গতিকে সেই তো তোমাৰ তোমাৰ সেই ভিতৰত আচলতে বহুত ডাঙৰ প্ৰভাৱ পেলায়, আৰু তোমাৰ এই সি কি কৰে পাকস্থলীতো তোমাৰ এটেক কৰে।
এটেক কৰে হয়।
হয় আৰু তোমাৰ শৰীৰটোতো ভিতৰৰ পৰা তোমাৰ বহুত দুৰ্বল কৰি তোলে।
দুৰ্বল কৰি তোলে হয়।
অ', আমাৰ যদি তোমাৰ গৰম উঠে গম পাইছা নাই আমি তাৰ সেই কল্ড ড্ৰিংকছৰ কল্ড ড্ৰিংকছ ব্যৱহাৰ নকৰি আচলতে আমি নাৰিকল পানী খাব পাৰো গম পাইছা নে নেমু পানী খাব পাৰো এতিয়া আমাৰ গৰমৰ দিনত নেমু পানীটো কিমান ভাল আমাৰ শৰীৰৰ কাৰণে কিমান
হয় বহুত ভাল হয়।
অ নেমু আমি চৰ্বত বনাই খাব পাৰোঁ হয় নহয় গতিকে সেই তেনেকুৱা ধৰণৰ আমি ফল মূলৰ জোছ খাওঁ তেনেহলে আমাৰ শৰীৰে শৰীৰটোও তোমাৰ ভাল হ'ব হয় নহয় শৰীৰে তোমাৰ অ, পুষ্টিকৰ তোমাৰ হেৰিও পাব পুষ্টিও পাব প্লাছ তোমাৰ অ, তোমাৰ বহুত উপকাৰো হ'ব।
উপকাৰো হ'ব হয়,
আৰু তোমাৰ সেই নেমু পানীটোতো তোমাৰ আমাৰ গৰমত খাব-খাবই লাগে।
খাবই লা আৰু নেমুটো স্বাস্থ্যৰ কাৰণে ব
বহুত ভাল বহুত ভাল, তোমাৰ এতিয়া তোমাৰ সেই, অ, কেইদিনমানৰ আগত কেইদিনমান নহয়। মানে দিন হ'ল, নেমুটোতো আমাৰ জা জাতীয় ফলত এড কৰিলে। ৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় ফলত এ কৰিলা হয় নহয়? গতিকে নেমু আচলতে কিমান ভাল নেমুটো আচলে সেই ইমান ভাল ফল হিচাপে তমাক কেলে, ইমান-ইমান ডাঙৰ এটা স্বীকৃতি দিছে। কাৰণ নেমু-নেমু মোয়ে তোমাৰ প্ৰায় সকলোখিনি বেমাৰৰ বেমাৰৰে প্ৰতিৰোধী হিচাপে কাম কৰে সেইকাৰণে আচলে অ
নেমুৰ নিচিনাৰ বস্তৰ হয় হয় নেমু নিচিনা বস্তুৰ কোনো চাইড ইফেক্ট নাই
গতিকে আমি সেই তাৰ অ বিকল্প হিচাপে কল্ড ড্ৰিংকছৰ বিকল্প হিচাপে আমি অ তৰমুজৰ ৰস খাব পাৰোঁ হয় নহয় আমাৰ গৰমত তৰমুজটো কিমান ভাল বস্তু অঁ ফল মূলৰ ৰস খাব পাৰোঁ নাৰিকলৰ নাৰিকলৰ পানী খাব পাৰো নেমু চৰবত বনাই খাব পাৰো সেই সমূহে তোমাৰ আমাৰ। শৰীৰত একো চাইড এফেকো নক কৰে প্লাছ তোমাৰ আমাৰ শৰীৰটো তোমাৰ অ সুস্থ ৰখাত সহায় কৰে।
হয় হয়।
আৰু আমাক তোমাৰ মানে আমাৰ দিনটোৰ কাৰণে আমাক এনাৰ্জেটিক কৰি তোলে।
এনাৰ্জেটিক কৰে হয়।
হয় আচলতে আমি সেই নেমু পানী আচলতে নেমু পানী তোমাৰ ফল মূলৰ ৰস সেইবিলাকক আমি আচলতে সাধাৰণভাৱে এনাৰ্জি ড্ৰিংক বুলিও ক'ব পাৰো। গতিকে আমাৰ বহুত শ ক্তি প্ৰদান কৰে সেইসমূহে। গতিকে আমি সেই কল্ড্ৰিংকচটো আচলতে খুব কমাই খাবলৈ চেষ্টা কৰিব লাগে।
কমাই খাব লাগে হয়।
হয় হয় বাকী সেইখিনি আৰু মোক কল্ড্ৰিংকৰ ওপৰত তোমাৰ যিখিনি তোমাৰ মই বেয়া পাওঁ আচলতে। কল্ড্ৰিংকটো কি কি অ পকাৰ হয় মই সেইখিনি কথা তোমাৰ সতে আলোচনা কৰিলোঁ।
অ ঠিকেই আছে মোৰ ভালে লাগিল নজনা কথা কিছুমান তোমাৰ পৰা জানিব পাৰিলোঁ।
হয় হয় মোৰো বাৰু ভালে লাগিছে ত তোমাৰহতে কথা। কথা পাতি তাৰপা সেই আকৌ কেতিয়াবা। ফোন চোন কৰি থাকিবা আৰু
আহ নিশ্চয় নিশ্চয় আহ আহ বাৰু হব দিয়া।
বাৰু।